হ
হেল্ল'
উম
হেল্ল' হেল্ল' তই যেতিয়া হেডফোনটো লৈ আছ ডিচকানেক্ট হ ইতি মাইকটো একদম মানে ওচৰৰত
হয় হয় কৰিলো
আহ পাইছে কিন্তু অলপ অলপ কবা
এতিয়া এতিয়া এতিয়া
অল বাৰু
হেল্ল' হেল্ল' হেল্ল'
হয়
হেল্ল' হেল্ল'
অ এট আহছে ইতিয়া পুৰা হৈত আহিছে
এতিয়া মানে আপোনাৰ কি সময় হয় ই
আকৌ গুচি গল
আপোনাৰ কি খবৰ ভাল নে?
হা
আপোনাৰ কি খবৰ ভালনে
উ নাই অ একো নাপোৱা নাই অ
মই সুধি আছো আপোনাৰ কি খবৰ
হেল্ল' আচনে হেল্ল' আশা
আছোঁ আছোঁ হেল্ল' হেল্ল' হেল্ল' হেল্ল'
অ অ অলপ আগতে ভালক শুনা পাই আছিলো।
হেল্' হেল্' হেল্' হেল্' হেলল হেলল হেল্'হেল্ল
আহ পাইছো পাইছো এতিয়া পুৰা ভালকে পাইছো।
অ আপুনি কিবা কওক আকৌ আপুনি কি কৈ আছিলে অথুনি
মই অথনি কৈ আছিলো যে আজি বহুত গৰম লাগিল মই অলপ মাত অলপ আগতে আহি পাইছো।
হয় নেকি
মই ন এই এই লগ লগত মোৰ লগৰ ছোৱালীৰ লগত গ'লো একদম দূৰত কলেজ এখনৰ ওচৰত গ'লো হা তাতে ওচৰত মমৰ দোকান এখন আছিল আৰু যে বহুত কমত পায় বহুতে কমত আমি অ দুইপ্লেট দুইপ্লেট কৰিছো ম'ম ফ্ৰাইড ফ্ৰাইড মম' ত্ৰিশ টকাত তাকো তাৰপিছত কুৰকুৰী কুৰকুৰে চিকেন কুৰকুৰে এনেকা কিবা মোৰ মনত নাই কিবা সেনেকা আছিল সেইটো কিবা চল্লিশ টকা ললে নেকি আমাৰ পৰা অ নহয় ফ্ৰাইড ম'ম' টোহে চল্লিশ টকা লৈছে সিটো আমাৰ টটেলচ কুৰকুুৰ তাতে খালো‌ কুৰকুৰীটো ইমান‌ এটা ভাল নালাগে কিন্তু ফ্ৰাইড ম'মটো বঢ়িয়া লাগিছে। ঐ আমাৰ ওচৰত ন এখন নতুন কে নতুন নহয় চাগে এই খন সচপিতেল ওচৰত দো। ম মৰ দোকান এখন আছে। ফ্ৰাইড মমূ টো ইমান। টেচষ্টি মই তোক লৈ যাম দে।
অ অ যাম যাম দেই আমি একেলগতে খাম।
অ খাম দে বহুত টেচটি হয়। অ বহুত খায় ভাল পাওঁ তাতে পঞ্চাশ টকা অ পাই আছো অ পুৰা ভালকে পাই আছো।
উ উ
নাই এতিয়া পোৱা নাই।
অ এতিয়া এতিয়া এতিয়া।
এতিয়া পাইছোঁ।
অহ অহ আজি। অ কি হৈছে। মানে মোৰ আজি এ কেচ মানে আজি মই এইটো একজামৰ যিটো ফৰ্ম আছিল সেইটো মই আজি কৰিলো দিলো।
অ অলপ ভাবি চিন্তি কেনে কবি দেই অ ভাবি চিন্তি কেনে কবিছো।
মই সোন সোন। মই যি ক'ম ভাবি চিন্তি কম মই পিছত। গ'লো তাৰপিছত গৈ পেলাই কিবা কিবি মানে কাগজ চাগজ তাৰ পিছত। যোন অফিচাৰ আছিল তেওঁ নাছিল মানে কামটো নহল মানে। কামটো নহ'ল অফিচাৰজন মানে ক'বাত ধৰ্ণা হৈ আছিল। কিবা ধৰণৰ। তাত গৈছিল মানে তেওঁ কাম আছিল কিবা মানে। মানে। হৈ আছিল আৰু মানুহে ধৰ্ণা দি আছিল ধৰ্ণা।
নেকি এইটো কি বস্তু হয়।
নহয় নহয় নহয়।
আচ্ছা। বুজিছা যে কিবা এটা হয় আৰু।
উম কামটো নহল কালি আকৌ কালি কালিলৈ জনাব বুলি কৈছে। কিন্তু কাম নোহোৱাকেই মোৰ। ইয়াৰ হেৰিতটো হৈ গ'ল মানে যোনটো পৰীক্ষাৰ বাবে হেৰি থাকে।
অ মানে দিব যে লাগে সেইটো হৈ গ'ল। হা।
বাকী খবৰ খাতি তেনেকুৱাই আৰু মোৰ জীৱনত।
অ ভাল ভাল মই আজি পোৰা খাই আহিছোঁ একদম
একদম ডিঙি লৈকে
এ বহু আৰে মম কেনেকেই থাকিব নে টেঙা থাকিব
নহয় মোৰোক লগত
নাই নাই। টেঙা কল জ্বলা আছিল অ উম জ্বলা আছিল তাৰপিছত এই এ পাপাই দিছে
অ অ তেতিয়া হ'লেতো আৰু পোৰা মজাই মজাই বা মই কে কপি কেইখন কিনা হলে নহল যোন কেইখন
অ কপি হৈ গ'ল দহ টকা কপি হে ছয়ঁ খন লৈ গৈছো হৈ গ'ল তাতে
অ অ অ দচ টকাৰ কপিহে নেকি
আহ মোৰ লগৰ এজনী কল কৰি আছে অ নহয় গলিত যা খাব লাগে অলপ একদম ওচৰতে নহয় মানে নামি ল হা নামি গলে নহয় আজি ন এই আমি যোৱাৰ আগতেতো এই তাতে যোৱাৰ আগতে আৰু খাব যোৱাৰ আগতে এহু মলত হ'লো আৰু আমি হু তাকে কোনখন আমাৰ এই অ সন্মুখতে এখন আছে যে অ এই পাৰ কৰি উঠে এখন এই নতুন কে হৈছে জিলাৰখন সোখত গ'লো এ তাই এটা টি চাৰ্ট চালে লিখা আ ওৱান নাইণ্টি নাইন পালে এশ টকা ছে মোৰ দি দিব তাৰপিছত ক'লে কি এ কমাইছো আৰু সেই অলপ ডিচকাউন্ট দিছো কিছুমান কাপোৰত আহে চিগ ত হয় কি ক ইজ হয় চাগে মানে চিকেন দেন দ আৰু ম লাগিছে তো মোৰ মই এটা লৈছো হা মানে একদম অ
প্ৰথমত প্ৰয়োগ হওক প্ৰয়ো প্ৰথমত প্ৰয়োজোগ হৈ যোৱা কাপোৰ বেছি দিয়ে যে সেইটো
হয় হয় বুজিছোঁ বুজিছোঁ
উম কালিৰ পৰা বিশ্ব বিশ্বকাপ আৰম্ভ হব মোৰ বহুত মনটো ফূৰ্তি লাগি আছে
অ' গম ন
উম মোৰ মানে বহুত ভাল লাগি আছে কিন্তু সময়টোহে বহুত অ চাম চোৱাটোতো মই সদায় চাম অ সেই সময়টোৰে বহুত অ দিগদাৰ সময়বোৰ দেৰি ৰাতি ৰাতি হয় ন আমাৰ তেৰটো চাম ৰা কি হ'লেও চাম দিন হ'লেও চাম
বাহ এটা বজাৰ কৰা হয় নেকি নহয়
নহয় নহয় তিনিটা চ তিনিটা বাজে ত্ৰিশ নহয় এইবাৰ এইবাৰ এইবাৰতো বেলেগ জেগাত হৈ আছে ন তিনিটা দেখে মিলি পেলাই এজেগাতে পাতি আছে আমাৰ যে বহুত আমাৰ দেশখনক যে বহুত হেৰি লগা টেৰিফ লগাই দিয়া যে সেই দেশ আহ সেই দেশখনত হৈ আছে মানে সেই দেশখনতো এতিয়া হেৰি চলি আছে ছয়
কাই যেিয়
ঠাণ্ডা ঠাণ্ডা দিন চলি আছে সেইকাৰণে অলপ
বত ঠাণ্ডা দিন চলিছে আচ্ছা আচ্ছা তিছত হেৰি চলি আছে কি চল আছে সেই দেখ তাই কাই যে চলি আছ নিজ
অ তাজ তাজি অ নাই নাপায় এইবিলাকা শান্তি প্ৰেমী হব লাগে মানুহ মানুহ সদায় শান্তি প্ৰেমী হলে ভাল আমাৰ দেশৰ বিশ্ব গুৰু আমাৰ দেশৰ এজন মহাত্মা মানুহ আছে তেওঁ কৈ গৈছিল কি অন্যায় অহিংসাই পৰম ধৰ্ম
কোৱা দে গম পাইছ দে কাৰ কথা কৈছ বাকী শুন না
উম
তাৰপিছত তাইতো এই ওৱান নাইনটি নাইন মানে এশ নিৰান্নব্বৈ ত এশ টকা পালে মই এটা আনিছো তিনিশলৈ ডিছকাউণ্ট দিব বুলি ভাবিলো নাই নিদিলে সেই তিনিশ টকা তোকে লৈ আনিলো কলা হয় ত
দেখা পিছ দেখাবিচোন
পিন্ধিলে দেখাম দে কতনে হয় তাকোত সেই লৰাৰ সেই তাৰ পৰা আনিছো
অ তেতিয়াহ'লে মোৰ চুৰ কৰিবলে ভাল হ'ব
আহ
মই ধেমালি কৰিছো মই ধেমালি ধেমালি
অ কৰ কেচ নাই কৰ কৰ মত ৰ লৈ লম চব কাপোৰ
অ খবৰ চব এটা লাগে চব একদম বাকী হয় নেকি? অনে আনে এয় উম
বাকী আপোনাৰ হা আপোনাৰ দিনটোতো সেনেকাই গ'ল
উম সেনেকে গ'ল ঘৰি
তাৰপিছত আপুনি আপোনাৰ ষ্টুডেন্ট কটাক পঢ়াই আহিলে
উম পঢ়ালো
উম
হয় হয়
তাৰপিছত এতিয়া
মোৰ লৰাটো পঢ়াই আজিকালি বেছি মানে ভাল লগা হৈছে উ উ
হি হ হু হি হি হি হ'বা হয় ভগবানে আপোনাক আশিবাদ দিব
সোনকালে শুব লাগিব, অলপ দেৰিকে
কেইটামানত দচটা।
কেইটা আৰু উম। সদায় দহটাই হৈ যায়, সদায় নটা, নটা বুলি গৈ পেলাই, দহটা হৈ যায় হা সেইটোৱে দিগদাৰ।
অ, তোৰ ভাত খাওঁতে, দেৰি হৈ যায়।
উম, ভাত খাই পেলাই, অলপ অলপ ফোন পিটিকিব। থাকে।
অ, অ, এইটো এটা পুৰা একদম তোৰ এই এইটো, কি বা কয়
বেয়া কথা, বেয়া কথা, বেয়া। বেয়া কথা। বেয়া কাৰ্য্য, অভ্যাস অ, অভ্যাস হয়, হয়, বা আপুনি অসমীয়া শুদ্ধ অসমীয়া কোৱাত একদম।
মই পাকৈত, এইবাৰ লগৰ পাকৈত।
অ।
আহ খি খিহ
মই হাতযোৰ হাত তাল তালি বজাই দিছো আপোনাৰ কাৰণে
শুনিৰ শুনি তাৰ
হয় আপোনাৰ ভৰি এই এখন ফিল্মত যে ট'কলো পাহ আংকুল তয়ে যে ভৰিটো মাই দিয়ে মস্তকত তেনেকে মই আপোনাৰ শৰণ লৈ পেলাই মোৰ মস কত উঠাই দিম
অ মাই গদ মইতো ভাল পাম নহয় হা হা অ মোৰণ বহুত পেত বহুত জ্বলি আছে
অ হ'ব দে পেট জ্বলিছে ই যদি হ'ব আৰু
হি হি হি হি হে মাফ কৰি দিব কিন্তু সঁচা কথাটো মুখৰ পৰা ওলাই যায় মানে মানে মই পানী খোৱা নাই পানীও নাই মই অ মেকুৰীতটো বি
হৈ, গৈছে হা মই যাওঁ।
হয় নেকি ঠিক আছে। ব দে